তুমি
হয় ময়ো এনে আছো ৰ'বা এতিয়া মানে ভাতৰ যোগাৰ হৈ আছে। ভাত খাবলে তুমি বনালা নেকি ভাত।
অ মই ময়ো ভাত বনালো অ ভাত ভাত যে হৈ গ'ল মোৰ। আহ খাবলৈ বাকী আছে বাৰু তুমি কি বনালা মইতো ভাত-কেৰেলা আলু।
হয় মই মাংস আঞ্জা বনালো আৰু ভাত
হয় নেকি অ যোৱা আমি যোৱাকালিয়ে মাংস খাইছিলো সেইকাৰণে আজি ভাত কেৰেলা খালো।
অ আমি যোৱাকালি মাছ খাইছিলো অ আজি মাংস খাল মানে মোৰ ম‌ই কলো আমাক যেনেকুৱাকে ৰাতি সময়ত মানে আমি বেছিভাগ মানে মা মাছ মাংসই চলে আৰু দুপৰীয়া সময়ততো এনে চিম্পুল খানা যেনেকুৱাকে দালি ভাত আলু পিতিকা হওক। আলু ভাজি এনেকুৱাকে হয় আৰু
আমাৰো একেহে তোমাৰ তোমাৰ নিচিনা ৰাতিপুৱা ব্ৰেকফাষ্টত কেতিয়াবা ৰুটি বনোৱা যায় নহলে কেতিয়াবা এ এনে চাওমিন টাওমিন খোৱা যায়। আৰু দুপৰীয়া আমাৰ ভাতটোত দালি ভাত আলু পিটিকা নহ'লে কিবা আলু ভাজি। আৰু নহ'লে চাটনি কিবা থাকিব। তাৰ লগতে খোৱা যায় আৰু আবেলিতো কিবা চবজি থাকিব দালি থাকিব। আৰু ভাত থাকিব আৰু গাখীৰটো থাকিবই আহ সেইটো লগতে খাব পাৰি আৰু।
অ, ঠিকে ক'লা মোৰো এনেকুৱাই ব্ৰেকফাষ্টত আমাৰ বা চাওমিন বা পকৰা বনাই চাহ, লাল চাহ য়া গাখীৰ চাহৰ লগত মানে পকৰা হয় নহয় পকৰা বনাই আৰু মানে বাই কিছুমান কেতিয়াবা-কেতিয়াবা মানে পুৰিও বনাই দিয়ে। ব্ৰেকফাষ্টৰ সময়ত পুৰি পুৰি খাই বহুত ভাল লাগে, মই পুৰি আৰু আলু ভাজি খাই বেছি ভাল পাওঁ আৰু।
হয় নি, অ' মই মই পুৰি মানে গৰমত খা খাব নোৱাৰোঁ, মই পুৰি ইমান ভাল নাপাওঁ।
হয়-হয়, ঠিকে হয়। বহুতে মানে গৰমত মানে বহুতৰ ডাইজেষ্ট নহয় ন পেটটোত সেইটো কাৰণে মোৰ বা হতে মানে আগত খাইছিলে হা, মানে আগৰ সময়ত খাইছিলে। কিন্তু মানে এতিয়া সিহঁতেও খাব নোৱাৰে, মানে মোৰ কাৰণে বনাই দিয়ে আৰু মানে মই বহুত ভাল পাওঁ ন। সেইটো কাৰণে মানে মোৰ কাৰণে বনাই দিয়ে, মই বৰ ভাল পাওঁ মানে যিহেতু পুৰি বনাই আৰু মোক একোৱেই নালাগে। পুৰি আঞ্জা দি না চব বস্তুৱে খাব পাৰিব মানে আঞ্জা যদি বেয়াও থাকিব ন পুৰি দি খাবা মানে সেইটো আজ্ঞাও টেষ্টি হৈ যায়, এনেকুৱা টাইপ।
হয় নেকি, মই মানে পুৰি আগৰ পৰাই নাখাওঁ। মই তেলৰ ফ্ৰাই হোৱা বস্তু বস্তুবোৰ অলপ কমকৈ হয়। মানে তেলত যি বস্তু বা উম' তেলতে নহয় তেলৰ বস্তুতটো বেছি খাবই নালাগে মানে আমাৰ শৰীৰৰ কাৰণে বেয়া হয়। অসুস্থ কৰে সেইকাৰণে তেলৰ বস্তু।
হয় মোৰো প্ৰায় নবনাই মানে এনেকুৱাকে নবনাই মানে যে মই ভাল পাওঁ আৰু বেছিকে ভাল। পোৱাতো হয় আৰু এনেকুৱা পুৰি আৰু ভাজি কিন্তু এনেকুৱা মানে সুধা সদায় নবনায় আৰু যিহেতু। সেইটো মানে ৰুটি চিম্পুল ৰুটি যি বনোৱা সেইটোয়ে বেছিভাগ আমাৰ চলে আৰু ৰুটি ভাজি।
এইটো চিম্পল ৰুটি অ' চিম্পল ৰুটি খোৱাটো বেছি ভাল। যিমান
হয় হয় ঠিকে ক'লা আমাৰতো চিম্পুল ৰুটি মানে। ৰাতিপুৱাও হয় ব্ৰেকফাষ্টতো হয় আৰু ৰাতি মানে ভাত ৰুটি মানে দুটাই হয়। মোৰ মা মানে ৰুটিয়ে খাই আৰু তোমাৰ মানে আমাৰ মন গেলে খাওঁ আৰু সেনেকুৱা টাইপ। আমাৰ ৰুটি খোৱা যায় আৰু বেছিভাগ হয়।
আৰু তোমালোকেতো ৰুটি খোৱা?
হয় আমি ৰুটি খাওঁ।
ত অ মই ৰুটি খাওঁ কেতিয়াবা কেতিয়াবা।
হয় তুমি বনোৱা নে তোমাৰ দেউতাহঁতে বনাই।
অও মইতো ৰুটি ঘৰত নিজে বনাব জানো তুমি জানানে।
হয় মই গম মই জানো মানে ইমানো নাজানো মা আগততো বনাত ত' ৰুটিটো তুমি নোহোধিবা ৰুটি কেনেকুৱাকে মই শিকিছো আৰু। বহুত মানে বহুত। চাৰ্কোল কাৰি মানে বহুত কষ্ট দি শিকিছে আৰু মানে হাতটো পুৰি কেনে আৰু। ফুলাব যানে নাই ৰুটি পৰি যায় তলত মানে মে পাকাত পৰি যায় পৰি আকৌ উঠাই। সেইটো মানে কোনোবা দেখা নাপায়। থৈ দিওঁ তাৰে পাছত মই ৰুটি যেতিয়া সিজাব যাওঁ নহয় এক চাইডে পুৰি যায় আৰু মই বেলা খনত মানে। চাইডে ম-ম মানে মতা থাক চাইডে পাতল থাকে। আজি যে সিজাখনত মানে সি যে ভালদৰে মানে বহুত হয়। এতিয়া হয় এতিয়া মানে মই এটা ককাই মানে শিকাইছিলে কয় মানে এটা হাতটো মানে। তুমি অ হালকাকে থবা এটা হাত মানে টানকে থবা মই তোমাৰ সেইদিনা কৈছো যে এনকাকে মানে। ৰুটিটো মানে ব ঘূৰাই ঘূৰাই মানে ভাল হয় কিন্তু কেতিয়া কেতিয়া নহয় আৰু ইমান পাৰফেক্ট। খোৱা নাই মই ৰুটি বনাব মোৰ বাহতে মানে বহুত ভালদৰে বনাই আৰু।
মইতো ৰুটি বনাব মানে মইতো খোৱাত মানে ৰুটিটো গোল হ'ব লাগে বুলি এ ইটোটো নাই ন' ৰুটি হ'ব লাগে।
হয় সেইটো হয় কিন্তু এইটো আমাৰ আমাৰ কাৰণে হয় ন যিহেতু মা দেউতাহতে খাই নহয়। যেতিয়া কি কয় তোমাৰ ৰুটি গোলে হোৱা নাই বোলে। চোৱাচোন কেনেকুৱাকে ৰুটি আছে মানে বহুত কৈ থাকে মানে ৰুটি গোল হবাই লাগে তোমাৰ ৰুটি। গোল নহলে বহুতে নাখায়ো এনেকুৱা টাইপ।
মই আজি পাপাইক।
মানে আমি খাব পাৰো মানে যেনেকুৱা তুমি আমি সৰু ল'ৰা ছোৱালীবোৰ খাই।
মই আজিলৈকে ক'বাত ৰুটি খালেও মই নাচাওঁ যে ৰুটি গোল হৈছে
হয় হয় মানে ৰুটি মানে মই জলা খিনি চাওঁ কিন্তু দিয়া মানে জলা ৰুটি। ৰুটি যদি জ্বলা থাকে নহয় মই নাখাওঁ ত' ম জ্বলা ৰুটি মানে ওলাই ওলাই দিওঁ। হয় হয় এইটো নাখাওঁ কিন্তু এনে সৰু মানে ৰুটি সৰু হয়। যাৰ ৰুটি মতা হওঁক যি হওঁক সেইটো মানে চলি যায়। কিন্তু মানে মই জ্বলা খিনি নখাওঁ মানে এনেকে ওলাই কিনে খায় দিওঁ আৰু। আৰু মই যেতিয়া সৰু আছিলো নহয় ৰুটিটো কি খাইছো গম পোৱা ৰুটিৰ যি ফুলি যি যায় ফুলি ত। তাৰ মানে পাতল বস্তু নিয়না সেই নেকি সেইটোয়ে খাইছিলো মই আগত ৰুটিটো খোৱাই নাছিলো মানে ৰুটি। ৰুটি খালে মানে পেটটো ভৰি গৈছিলে তাৰ ওপৰতো খাইছিলো মই।
অহ ',
হয়। এতিয়া তুমি ভাত খালানে মানে ভাত খাবা?
ভাত খোৱা নাই বাৰু, ভাতটো খামেই অলপ পিছত দেৰিকে খাম।
হয়। দেৰিকেইটায়া বু ৰ'দে দিছে মানে গৰম - গৰম লাগি আছে অলপ ন সেইটো কাৰণে অলপ ওলাই আইছো ৰব, মানে ভাত চাত বনাই আইলো অ, এতিয়া বাঢ়ি দিম গৈ মানে মা দেউত তাহাতক বা হতক বাঢ়ি দিম মানে ত অলপ ওলাই আহিলো, ওলাতো মই অ, বেছি দছটা মানত মানে খাই ল'ম তাৰপাছত চাৰে দছটাত হৈ যাব আৰু খোৱা লোৱা
অ', এনেকি ৰাতি শুতে কিমানটা বাজে
হয়, আমি বেছিভাগ ৰাতি আমি এঘাৰটালৈকে মানে শুই যাওঁ, আৰু মানে চাৰে এঘাৰটা চে সোনকাল হয়, কিন্তু লাষ্ট এঘাৰটা আৰু এঘাৰটা ইয়াৰ চাৰে এঘাৰটা এনকা টাইপ মানে কথা চথা পাতি পাতি খাই থাকো ন সেইটো কাৰণে অলপ দেৰি হৈ যায় আৰু
অ,
মানে এক লগতে খোৱা যায় ন তে খোৱা যাওঁতে মানে সি কিবা কবি ত কিবা এনেকুৱা হৈ থাকে ন সেইটো কাৰণে অলপ দেৰি হৈ যায় নয় মানে বহুতে এনেকা ডাৰেক্ আৰু কিছুমান মানে খোৱা সময়ত কথা পাতিব নালাগে, বেছিভাগতো মানে বহুত তেও কয় আৰু আমা মা হঁতেও কথা নাপা যিহেতু মাছ চাছ খা সময় তেনেকুৱা সময়ত কথা নাপা তাতে এনে আৰু কথা সেইটোৱে খিনিয়ে টাইম আমি পাও ন মানে গোটেই কেইটা লগ লাগি কেনে যে সবে লৈ গুচি যায় টাইম টো নাপাও, খা সময়তে লগা যায় ন চব গোটেই মিলাই সেইটো কাৰণে অলপ কথা পাতা যায়। কিন্তু বেছিভাগতো মানুহতে কয় আৰু খোৱা সময়ত কথা পাতিব নালাগে।
হয়। তুমি কি কোৱা হয় নে নহয় হেইটো?
অ', এইটোতো হয় বাৰু। আমি ৰাতি মানে ভাত চাত খাইকে অলপ আট টামান মোবাইল চাওঁ মোবাইল চাইকে আন তাৰপিছত শুই আ যাওঁ তেনেকুৱা মানে উঠোতে ৰাতিপুৱা অলপ জলদি উঠিব লাগে, তাৰ কাৰণে ৰাতি অলপ সোনকালে শু যিহেতু ৰাতিপুৱা উঠোতে অলপ আহ মানে কষ্ট নহওক ৰাতি সোনকালে শুলে মানে ৰাতিপুৱা উঠাত ইমান কষ্ট নহয়। সেইকাৰণে ৰাতি অলপ জল্দিকে শুবা অ
হয়। সেনেকুৱাতো ন হয়। মানে এনেই তোমাৰ হিচাপে মানে এঘাৰটা লেকে তুমি শুই যাব লাগে মানে নিয়মতে কিন্তু এনেই তুমি তুমি যি ক'লা না মানে যিমান সোনকালে শুবা সিমান সোনকালে উঠা যায়। কিন্তু এইটো নহয় গম পালা মানে মই যেতিয়া শু শু নহয় মই ভাবো শুৱ সোনকালে উঠিম আৰু বেছিকে শুৱা যায়, আৰু মোৰ মা হতে মানে যিমান এনেতো মানুহ টাইম থাকে মই ইমান টাইমে উঠোৱেতো উঠোৱে মোৰ মা যদি মানে বাৰটাতো শুব, এটাতো শুব ন মোৰ মা মানে পাঁচটাত উঠিবই আছে, আৰু পাঁচটা উঠিয়ে যায় মানে নিজে কিন্তু আমি এনেকুৱা নহয় আৰু মানে আমাক মানে যি হওক মানে নিজৰ টাইমত উঠো আৰু আমাৰ মানে ফালে মানে পানী আহে হ পাৰে পাইপৰ পানী দিয়ে। হেইটোকাৰণে মানে ছয়টা মানত মানে সাৰ পাই যাওঁ আৰু ছয়টা মানে গম পাই যায় অ', পানী ল'ব আছে। এটা থাকে নহয় যিহু তুমি এতিয়া কিবা কাম কৰি আছা ন। আমাৰ মাইণ্ডটো মানে কামতে থাকে। তে সেইটো ভয়ো থাকে ন মনত যিমান দেৰিকে শুই যোৱা তুমি তে সেইটো টাইম তুমি উঠিবাই লাগিব এনো
অ', তেনেকুৱা মানে মোৰতো তেনেকুৱা মানে নহয় মানে মই ৰাতিপুৱা সেইকাৰণে মই জল্দিকে শুই যাওঁ। মানে আপোনাৰ আমাৰ যিঅৰ যিহেতু শৰীৰক অলপ অ আৰাম ৰেষ্টু দিব লাগে ন যিমান যিমান হলেও আমাৰে শৰীৰক অ', ছয় ঘণ্টা ৰেষ্ট নৰ্মেলি বেছিকেলি দিবই লাগে ছয় ছয় ঘন্ট ছয় ছয় ঘন্টা মানে নৰ্মেল বেচিকেলি আমাৰ যিহেতু শৰীৰক সাত ঘন্টা নালাগে ছয় ঘন্টা আমাৰ ৰেষ্ট দিলে বহুত হয় আৰু কিছুমান মই আগতে মানে মোৰো এনেকুৱা আ আদত আছিলে মই ৰাতি তিনটা, চাৰি তেতিয়া লৈকি মই গেম খেলিয়ে ৰাতিপুৱা অহ তোমাৰ ছয়টাত উঠিছিলো। তেনেকুৱা মই কেনেকুৱা মই কে নে মানে
হয় হয় এনেকুৱাতো নহয় এনেকুৱাতো নহয় বাৰু। যিমানো হওক আমি মানে অলপ শুব লাগে। তুমি যি কৰা ন' ছয়-সাত ঘন্টা এনেকুৱাতে
মই তিনি মই তিনি ঘন্টা, চাৰি ঘন্টা মান শুইছিলো তাৰ পিছত তোমাৰ ৰাতিপুৱা ছয়টাত উঠিকে মই এ অ কামো কৰিছিলোঁ। ইমান মানে মই তেতিয়া ইমান সিনাই গৈছিলো নকবা। মানুহে নুশুলে মানে সিনাই যায়। সেইকাণে শুব লাগে টাইমত শুব লাগে টাইমত
শুলে মানে মানে অলপ চকুৰ ওচৰতো ক'লা-ক'লা পৰি যায়।
আদতটো কি হৈছিলে জানেনে? ৰাতভৰ মানে মোবাইল চলোৱা- মোবাইল চলোৱা মোবাইল চলাই থাকো মানে এনেকুৱা কাৰণে, অ, মানে এক এনে কুৱা চলাইছিলো মানে ৰাতি মানে গেমৰ ইন ট্ৰেছ নকবা, ৰাতি তিনটা, চাৰিটালৈকে মানে চিঞৰি-চিঞৰি গেম খেলিছিলো। আৰু ৰাতিপুৱা উ ৰাতিপুৱা এনেকা লাগে যে এইতো মই কাম কৰি আছোঁ কাম কৰা নাই নিচিনা এনেকা মানে মানুহৰ মানে এইটো নিচা হৈ যায় ন
হয় ঠিকে ক'লা তুমি যিকোনো গেম এটা খেলিবা মানে বহুত নিছা হয় যায় এই বোৰ বস্তু মানে ইমাত খেলিবই নল নালাগে মানে
অ মানে সেইটো মানে অনলাইন অনলাইন গেমটো এতিয়া বৰ্তমান বাদ দিলো আগতে বহু বহুত খেলিছিলোঁ তাৰ পিছত তাতে মই বহুত মানে পইচাও টপ আপ কৰিছিলোঁ পইচাও দিছিলোঁ সেইবোৰ মানে অনলাইন গেমত মানে
হয় বস্তুবোৰ কিনা কিনিব লাগে বোলে মান তাৰে কিবা কিবি গেজেট বোৰ হয়
তাতে টপ আপ কৰিব লাগে হাড্ৰেড এইটটি টায়। ৰুপিছত হাণ্ড্ৰেড ডাইমণ্ড দিছিলে।
হয়, মানে আমাৰ ইফালে মানে সৰু সৰু ল'ৰাবোৰ আছে সিহঁতে এতিয়াও মানে শুনি থাকো অলপ অলপ।
অ', থাৰৰ্টি ছিকস থাউজেণ্ড নৰ ময় ডায়মণ্ড তিনি ডায়মণ্ড কিনিছো টতেল থাৰ্টি ছিক্স থাউজেণ্ড ময় ক্যালকুলেটর কৰিলো আৰু। তেতিয়া মানে ইমান ইণ্টাৰেষ্ট বহি গৈছিল নহয় গেমৰ কাৰণে নহ মানে খেলি, খেলি-খেলি-খেলি একদম চকু তকু সোমাই গৈছিলে আৰু এতিয়া বাদ দিলো আৰু। দে ঠিক আছে ইয়াৰ বিষয়ৰ পিছত ভালকে টপিকত কথা পাতিম দে, দে, দে।